হেল্ল'
অ, কি কৰিছা?
মই এনিছো, তুমি?
ময়ো এনে আছোঁ।
অ, ভাত খালা?
অ, ভাত খালোঁ, তুমি খালা?
খালোঁ, বাকী খবৰ ভালেই তোমাৰ?
উম।
অ, এ তোমাৰ বেকগ্ৰাউণ্ডৰ পৰা মাত আহিছে দেই। হেম্বে গৈছে।
অ, এই গৰু এটা মানে হাঁ? অ, অ, ক'ত আছা এতিয়া?
তুমি কিবা ক, মই ঘৰতে তুমি কিবা কৰি আছিলা যে, হ'ল কমপ্লিট?
অ', হৈ গ'ল।
অ, এই‌ কি কৰিম বুলি ভাবিছা?
এতিয়া, জানোঁ কি কৰো?
অ, ভাবা নাই মানে।
ভবা নাই এতিয়ালৈকে বাৰু, কিবা এটা কৰিম আৰু মানে।
কৰিবলৈ ন?
হা?
এনেইতো বহুত কাম আছে বোলো কৰিবলৈ।
কি কৈছা?
এনেতো বহুত আছে বোলো।
অ', বহুত আছে বাৰু কৰিব লাগ
উম, তাকেই। আমি, অ' কৰিব পাৰা বহুত, বহুত আছে এই তোমাৰটো গ্ৰেজুৱেচনটো কমপ্লিট হৈ গ'ল ন?
অ' হৈ গ'ল।
অ'।
কৰি আছিলা ন গ্ৰেজুৱেচন??
হোৱা নাই হ'ব আৰু এতিয়া তোমাৰ কি তুমি মাছ টাৰছ্ কৰিব নে নকৰা বোলে??
মাাৰছ জানো কৰো নে নকৰো আকৌ মাৰ্চ কৰিব হলেতো হেৰিত যাব লাগিব গুৱাহাটী যাব লাগিব।
অ, গুৱাহাটী নহলে তেজপুৰ ইউনিভাৰ্চিটিত যাব লাগিব আৰু।
অহ, ইউনিভাৰ্চিটিতে যাব লাগিব।
হয়।
আৰু এখন ভাল কলেজত যাব লাগিব ন মাষ্টাৰ্চ কৰিলেতো এখন ভাল কলেজতে পঢ়িব লাগিব উম,
নহয় তুমি বি এড কৰিব পাৰা।
এয়া জানো কি কৰো।
নমস্কাৰ কৰিব
হৈছেহে এক্জাম শেষ এতিয়া চাই লও কোনটো অহো এতিয়া।
অ',
উম,
মই তাকেই ভাবিছো মোৰ অ, কৰি আছিলো। এ মানে গ্ৰেজুৱেশচন টো কমপ্লিট কৰি আকৌ তাতে সোমাম।
অ - অ মানে পঢ়াও পঢ়িও আছা এইফালে মানে জবো কৰি আছা আৰু।
সেইকাৰণে সুধিছো আৰু তোমাক তোমাকো তুমিও পিছত আহিব জইন কৰিব পাৰিবা কৰা যদি?
অ, এনেকে মানে কিবা এটা কৰি থাকিব। লাগে আৰু ন এনেই থাকিব নালাগে মানুহে। উম, আজিকালি এনেই পহিলত নাই উম, আৰুতো আজিকালিতো চকাই চাকৰিটো নাপায়েই।
অ, নাপায়।
কিবা এটা কৰিব লাগিব আৰু চাই মেলি
কি সুধিম বুলি ভাবিছিলো মই এ তুমি ট্ৰেভেলিং কৰি ভাল পোৱা নেকি?
আহ পা
এ যাও বুলি ভাবিছিলো ট্ৰেভেলিঙত মানে অলপ ঘূৰি আহিলো হয়। বম জিলা ৱাত টাৱাং চাৱাং এইবিলাক।
অ, পাৰি বাৰু।
তাকে মানে অকলেতো নোৱাৰি না ধৰা এতিয়া মোৰ অকলে গলে ভাল নালাগিব তাৰিছত তিছত এজন লাগে কাৰণ ফটো উঠাবলৈ কাৰণেেতো এজন লাগে না ভিডিঅ' ফটোশুট
অ - অ সেইটো হয় বাৰু।
তাকেই সেইকাৰণে - সেই সেইকাৰণে মানে পাৰ্টনাৰশ্বিপ হলে মানে ভাল আৰু ধৰা দুজন যাব লাগে আৰু ন।
অ, সেইটো হয় বাৰু পাৰিলো হয়। এতিয়া কেতিয়াবা যোৱা এতিয়া
যাম এইটো মাহতে যাম দিয়া তোমাক তোমাক কণ্টেক্ট কৰিম মই গোটেই ঘূৰি আহিম আৰু ধুনীয়াকে তোমাৰ ইফালৰ পৰা ডাইৰেক্ট তোমাৰ বালিপাৰা হৈ গুচি যাম ত, তোমাৰ বালিপ হৈ গৈ তাৰপিছত তোমাৰ চি চিপি ভালুকং চালুং চব পাৰ হৈ স এইফালৰ পৰা এক লাইনে এ লাইনে গৈ দম এক চাই - চাই
অ, পাৰি বাৰু তেনেকে।
আৰু কেইজনমানানহ কম লগৰ।
অ, হ'ব বাৰু ক'বা।
তুমিও ওলাব।
হা
তুমিও ওলাবা কৈছো ভাল মানে
অ, মই ওলাম বাৰু ময়ো মোৰ লগৰবোৰক ক'ম যদি যাই যাব পাৰিব।
তাকেটো
অহ, হা
বিজনেছৰ কথা কিবা ভাবিছা নেকি বিজনেছ।
অ' বিজনেচৰ কথাাতটো এতিালৈকে একো ভব পোৱা নাই বাৰু এতিয়া মানে এইটো পঢ়াতটো শেষ হৈছে হে মোৰ। সেইটো কাৰণে মানে এইটো এতিয়া ভবা নাই বাৰু ভাবি লাহেকে যদি জব চব যদি নে পাও তেতিয়াাহলে বিছ আহিছে লাগিম আৰু অহ
কৰিবা নেকি এনেই বিজনেচ কিবা
প্লেনিং এটা আছে বাৰু কৰাৰ।
কোৱাচোন বিজনেছটো
মানে কেনেকুৱা সৰু সুৰাকে এনেকে দোকান চোকান এখন খুলি পেলাই ধৰা।
অ মানে নিজে চলিব
অ নিজে চলিব পৰাকে আৰু।
অ' ঠিকে আছে মানে দোকান দিলে ধৰি লোৱা। তুমি য'ত মানুহ আহি থাকে ধৰি লোৱা এনেকে ঘৰৰ নহয় ধৰি লোৱা চেণ্টাৰ থাকে কিবা চেণ্টাৰ চেণ্টাৰ দিলে বেছি। কি লাভ আছে আৰু তাত তোমাৰ সৰু। এখন সৰু দোকান প্ৰথম ষ্টাৰ্টিংৰ পৰা পিছলৈ সেইখন ডাঙৰ হৈ যাব পাৰে।
উম, সেইটো হয় বাৰু।
তাকেই
মানে জবটো যে কৰি আছা কিমান মান চেলাৰী পোৱা।
মই পাওঁ তোমাৰ টেনৰ ওচৰা ওচৰি,
আচ্ছা, ভালেই বাৰু তেতিয়াহ'লে।
মানে এনেই বহি থকা বদলি ইমানটোও বহুত
অ, সেইটোও হয়।
উম, পিছলৈ এতিয়া ধৰি লোৱা এইখিনি এতিয়া। গ্ৰেজুৱেশচনটো কমপ্লিট হৈ যাব এইফালে কামটো ধৰি লোৱা যদি বেলেগত আৰু বেলেগ এপ্লাই কৰিমটো। বেলেগত ভাল চেলেৰি পালে তাতে গুচি যাম আৰু। তেতিয়া এ কমতটো নাথাকো ধৰা। এতিয়া চলিবৰ কাৰণে এইটোৱে বহুত।
উম, সেইতো হয় বাৰু।
অহ,
তাকে ভাবিছোঁ এতিয়াতো পঢ়াটো। ইয়াতে কৰো নে কি কৰো জানো।
অ' সোমাই যাবা কিবা এটা তুমি ধৰা
অ' সেইটোতো মাষ্টৰ যদি যদি এম এ কৰোঁ তেতিয়াহ'লে এনেকে ঘৰতে ধৰা ঘৰত থাকিওতো এনেকে এগজাম দিবলে পাৰি ন। হম, উম, তেনেকেই দিম নহয়। অ' অপেনে-অপেন লব লাগিব তে
উম, নিজৰ পঢ়াটো নিজে ঘৰত জাৰি ৰাখিলে আৰু হৈ গ'ল আৰু। ধৰি লোৱা তুমি এতিয়া দোকানখনত অলপ টাইম দিলা আকৌ পঢ়াতো অলপ টাইম দিবা।
অহ,
তেনেকেই কৰিম বুলি ভাবিছো জানো এতিয়া কি কৰো আৰু।
অহ
বাকী তোমালোকৰ ঘৰত চবৰে ভাল নহয়
ভালে তোমাৰ
ভালে বাৰু
এনেই তোমাৰ গাঁওখন কোন নাম কিনো তোমাৰ গাঁওখনৰ নাম অ
আমাৰ মানে তেজপুৰতে আৰু
অহ তেজপুৰতে অহ
তেজপুৰ টাউনৰ ওচৰতে আৰু মানে
তেজপুৰ টাউনৰ ওচৰতে নেকি মই গৈছিলো তো এবাৰ তেজপুৰ টাউনত অ', অ', গৈছিলো, গৈছিলো তাতে, যে তোমাৰ এই অ', আহ মানে অগ্নিগড় আছে যে অগ্নিগড় কল পাৰ্ক এই এইবিলাক এইবিলাকত মানে অলপ ঘূৰি আহিছিলোগৈ এইবিলাক হিষ্টৰিকেল প্লেচ না
অ', সেইটোতো এনেও চবে মানে যোনে নাহেকৈ তাতে আহে অ', সেইটো হয়
চাব ভাল লাগে সেইবিলাক চাব গৈছিলো, ভাল লাগিল যাওঁ দোখৰ
এতিয়া বহুত চেঞ্জ হৈ গ'ল আগৰ, আগৰ দৰে নাই আৰু মানে একো পৰাই আছে ভাই খাইাই
তুমি আৰু তেজপুৰতে থাকা আৰু পুৰা চাই থাকা আৰু ন জেগা বিলাক
অ', এ আমনি লাগি যায়, কিমান চাম এটা জেগাকে চোৱাকে চাই থকা নাযাওঁ মই কেতিয়াবা সেই অ', অ',
যি ভাল লাগে শান্ত পৰিৱেশ তুমি চাগে তাতে বহি থাকাকৈ ন আবেলি টাইমত
এ, তাতেই বহি থাকো
লগৰ কেইজনীৰ লগত যাও তাতে, তাতে ধৰা গ'ল মানে ধৰ একো নেলাগে ন টিকেট, চিকেট কাটিব নালাগে ধৰ এইবিলাক ত গ'লে মানে টিকেট কাটিব লাগে থাৰতি ৰুপিজ ফৰটি এনেকে লাগে তাতে মানে এনেই ফ্ৰীতে বহি থাকিব পাৰি তাতে ঢেৰ মানুহ থাকে আৰু এইটো সময়ততটো মানুহ একেবাৰে
অ', বহুত থাকে মানে এইটো সময়ত উম মই মানে তোমাৰ চাৰে দহটা এঘাৰটা মানত পাইছিলোগৈ তাত একে সন্ধিয়া গোট গোটেই ঘূৰিলো ইমান আছে জোগা ঘূৰিবলৈ চব ঘূৰি পাকি অ একে ৰাতি ঘৰত আহিছো ঘূৰি
অ', অ',
আৰু এই গণেশ ঘাটত বহি থাকিলেকে উঠি আহিব মন নাযায় ইমান ভাল লাগে জোগাডোখৰ
আৰু এই পাৰ্কখননতো অ', আৰু মানে এই অগ্নিগড়ত গ'লেও একদম আহিব লাগে কে মন নাযায় ইমান ধুনীয়া ব্তাহ মাৰি থাকে ঠাণ্ডা
পাৰা যে হেৰিতটো আছে যে হেৰিখনৰ পৰা চালেগে যি ভাল লাগে ব্ৰহ্মপুত্ৰখনন পুৰা
উম, তাতে আকৌ নতুনকে বনাই দিছে নহয় অ', নতুনকে আৰু বনাইছে উম, এইবাৰ মানে আগৰ অগ্নিগঢ় নাই আৰু এতিয়া মানে এতিয়া ধুনীয়া কৰি
মানে নতুন কৰি দিছে
অ', পুৰা নিউ একদম আকৌ পাৰ্ক খনৰ বহুত অ', পাৰ্কখননো বহুত চেঞ্জ হ'ল আগতেো যাবলে মন যোৱা নাছিল পাৰ্কত এতিয়া ইমান ধুনীয়া কৰি দি ছে
পনি হয়নে
বহুত ভাল কৰিৈ দিছো আহিবা তুমি কেতিয়াবা টাইম পালে মানে উম
খ
তাকে ভাত কিহেঁতি খালা
ভাত ভাত তোমাৰ আছিলে দালি চয়াবিন আলু ভাজি আৰু এই আমলেট আছিলে ডিমৰ আমলেট
আত্ছা মই মাছে দি খালো উম
উ
আমাৰ মানে মাছতো বেছিভাগ থাকেই
হ'ব তেনে ন দিয়া
অ হব
অ অ